কি কৰিছো ঘৰ আছো ঘৰ আছ তুই কত যা। কেনেৱো খবৰ খাতি ভাল।
ভালেই ভালেই দে,
অ অ অ
মই তোমাৰ লগত আজি অসমৰ সাংস্কৃতিক জগতৰ বিষয়ে পাতিবলৈ ফোন কৰিলোঁ।
অ আচ্ছা আচ্ছা হয় নেকি হ'ব পাতো আকৌ আহক ঠিক আছে।
হে হে
এ মানে তুমি এতিয়া কি বুলি কম দিয়া অসমৰ যিটো সাংস্কৃতিক জগত ন সেইখন এইটো অত্যন্ত মানে চহুকী অসমৰ সাংস্কৃতিক জগতখন অত্যন্ত বৈচিত্ৰয়পূৰ্ণ। ইয়াত ধৰ্মীয়, সংগীত, এ তোমাৰ অত্য অত্যধুনিক নৃত্য, বিহু গীত, জনজাতি সংগীত, জনজাতীয় নৃত্য, আধুনিক অসমীয়া সংগীতৰ লগতে চলচিত্ৰৰ, এক দীঘলীয়া পৰম্পৰা চলি অহা আমি দেখিবলৈ পাইছোঁ, পুৰনি কালৰ পৰাই আৰু ইয়াত তোমাৰ অত্যন্ত জনজাতি বহুত থকাৰ বাবে ইয়াত মানে এই সমাজখন অত্যন্ত বৈচিত্ৰ পূৰ্ণ আমি দেখিবলৈ পাইছো তোমাৰ প্ৰা প্ৰাচীন, যুগ বৈষ্ণৱ, আন্দোলনৰ সময়তে তোমাৰ আমি বৰগীত, ইত্যাদিৰ যি এক জোৱাৰ দেখিবলৈ পাইছিলোঁ তাত সেই সময়তে তোমাৰ শংকৰদেৱৰ দ্বাৰা যি ই অসমৰ ভাওনা, অসমৰ যি সত্ৰীয়া, নৃত্য, ইত্যাদিৰ যি অ কলা সংস্কৃতিৰ, যি এক জোৱাৰ দেখিবলৈ পাইছিলো সেইয়াতো তোমাক মই হত্য ইমান কবলৈ দৰকাৰ নাই, সেইটো সকলোৱে অসমীয়া প্ৰত্যেকজন ব্যক্তিয়ে হয়তো জানিবই। তোমাৰ উম', এতিয়া তোমাৰ সেই সংস্কৃতিত শ্ৰীমন্ত শংকৰদেৱ, অসমৰ সংস্কৃতিৰ অন্যতম মহান স্থপতি। তেওঁ বৰগীত সৃষ্টি কৰে, যি অসমীয়া শাস্ত্ৰীয় ভক্তিমূলক সংগীতৰ, এক বিশেষ ধাৰা। তেওঁৰ নাট্যৰূপ, অংকীয়া নাট, আৰু ভাওনাৰ, সৈতে সংগীতৰ, গভীৰ সম্পৰ্ক আছে। বৰগীতত আধ্যাত্মিকতা, ভক্তি, আৰু শাস্তিয় সুৰৰ সংমিশ্ৰণ দেখা যায়। তোমাৰ তাৰ লগতে এতিয়া আহ যি অন্যান্য লোকগীত যেনেকৈ বি দেহ বিচাৰৰ, গীত কামৰূপী লোক গীত, গোৱালপৰীয়া লোকগীত, জনজাতীয় সংগীত, বড়ো, মিচিং, ইত্যাদি। এতিয়া তোমাৰ আমাৰ মিচিংসকল, বা কাৰ্বিসকল, বা' উম', তোমাৰ তিৱাসকল, তোমাৰ গাৰুসকল- ইত্যাদি। অত্যন্ত ধৰণৰ জনজাতিয়ে অসমত বাস কৰে, গতিকে তেওঁলোকৰ- সাজ-পাৰ, তেওঁলোকৰ সংগীত অ সংগীতৰ- যি ৰুচনী তাৰ ওপৰত- আঁহ তোমাৰ যি খাদ্য সম্ভাৰ, সেই সকলোবোৰ বেলেগ-বেলেগ হয়, কিন্তু এই বস্তুবোৰ অত্যন্ত বৈচিত্ৰময়ী।
হয়-হয়। আমাৰ অসমৰ মানে সা- সাজ-পোজাকো মানে বহুত এটা মানে- তোমাৰ মানে ধুনীয়া সাজ-পোচাক আৰু। যেনে- অসমীয়া পুৰুষে ধুতি আঁহ ধুতি, চাদৰ- ধুতি, গামোচা পৰিধান কৰে আৰু মহিলাসকলে মেখেলা-চাদৰ পৰিধান কৰে। অসমৰ বি- খ্যাত সশস্তিবিধৰ ভিতৰত বাঁহ-বেতে শিল্প ঘ- ধাতু শিল্প- মুখাশিল্প, ৰেচম উল্লেখযোগ্য। মুগা আৰু এৰি পাতটো- কথা ক'বই নালাগে অসমৰ ভিতৰত কথা।
হয়-হয়। মুগা আৰু এৰি পাত- অত্যন্তই মানে তোমাৰ অসমীয়া মূলতঃ এ, এ, এ, এৰী সূতা- মুগা সূতা এইবোৰে- অসমৰ সংস্কৃতিত এক অনন্য ভূমিকা পালন কৰে, সেইটো তুমি হয়তো জানিবাই।
উম, হুম, হয়।
উমঁ, আৰু তোমাৰ এতিয়া তোমাৰ যি উম'- অসমৰ সংস্কৃতিত ক'বলৈ গ'লে তোমাৰ এতিয়া ধৰি লোৱা চিনেমা- যিবিলাক আহ', চলচিত্ৰ নিৰ্মাণ কৰা হৈছিলে- এ' তোমাৰ সৌ উম' জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰ যি জয়মতী কোঁৱৰী- ইত্যাদি। ইত্যাদি যি এক ধাৰা স্থাপন কৰা হৈছিলে, সেই তে- তিয়াৰ পৰা অসমৰ সাংস্কৃতি এক বিভাক এটা- বেলেগ ৰাস্তা- উম' মানে তোমাৰ অতি অগ্ৰসৰ হৈছিলে। আহ', কাৰণ সেইটো সময়ৰ পিছত- তোমাৰ বিভিন্ন জনে বিভিন্ন - এ' চলচিত্ৰ নিৰ্মাণ কৰি, অসমীয়া সংস্কৃতিৰ ভেটি চহকী- কৰিবলৈ চেষ্টা কৰিছিল।
উম-উম।
তাৰপিছত তোমাৰ যি উম- সংগীত যি
অসমৰ, অসমৰ সাংস্কৃতিক জীৱনত বিহু স্থান অতি সৰ্বোচ্চ আচলতে।
হয়-হয়।
যেনে- ৰ- ৰ- ৰঙালী বিহু, কাতি বিহু, ভোগালী বিহু। উম' এইবোৰ, এইবোৰ আমাৰ- কৃষিজীৱী সমাজৰ সমাজ জীৱন চগৰ লগত গভীৰভাৱে জড়িত আছে।
হয়-হয়-হয়। এতিয়া তোমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত চাবলৈ গ'লে- অসমৰ কিন্তু সাজ-পোছাক যি জাতি-জনজাতীয়- অঁ', সাজ-পোজাক সেইবোৰো কিন্তু এটা উল্লেখনীয়- অধ্যায়। কাৰণ অসম এখন বহু জনজাতি সং জনগোষ্ঠীৰ মিলন ভূমি, প্ৰতিটো জনগোষ্ঠীৰে নিজৰ ভাষা নীতি উৎসৱ পৰম্পৰা পোচাক আছে এই পোচাকসমূহ কেৱল শৰীৰ থকাৰ মাধ্যম নহয় ই তেওঁলোকৰ ইতিহাস পৰিচয় আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক যেনেকৈ মই তোমাৰ উদাহৰণ হিচাপে ক'ব গ'লে বড়ো জনগোষ্ঠীৰ পোচাক, মহিলা বড়ো মহিলা পৰম্পৰাগত বা পোছাক হৈছে দখনা ইয়াৰ বিভিন্ন ৰঙৰ ন চা ফুল জামিতিয়া আহি আৰু প্ৰকৃতিৰ চিহ্ন ব্যৱহাৰ কৰা হয় তাৰপা তোমাৰ বি শেষ অনুষ্ঠানত আৰ নাই নামৰ গামোচা খদি কাপোৰ এ পিন্ধে তেওঁলোকৰ। পুৰুষে ধুতি গামোচা ই ত্যাদি পিন্ধে, মিচিং এতিয়া আমাৰ অত্যন্ত যি জনবহুল জনগোষ্ঠী হৈছে মিচিং দিয়া মিচিং হৈছে অসমৰ দ্বিতীয় স সবত সকলোতকৈ ডাঙৰ জনগোষ্ঠী। এই সে তেওঁলোকে পিন্ধে এৰ যি য়াকান আগেগাছাৰ এ ইয়াত ক'লা ৰঙৰ কাপোৰ ওপৰত ৰঙা, হালধীয়া, কমলাই দি উজ্জ্বল ন নক্সা থাকে। তেনেকৈ আৰু তোমাৰ তে তে বাদ্যযন্ত্ৰটো অসমৰ অ সকলো ক্ষেত্ৰতে বেলেগ - বেলেগ ৰুচি দেখা যায়। তোমাৰ অসমীয়া পুৰুষে তোমাৰ যেনেকৈ ঢোল ইত্যাদি ব্যৱহাৰ কৰে তেনেকৈ সকলো জনগোষ্ঠীৰে
বেলেগ - বেলেগ বাদ্যযন্ত্ৰ থাকে।
অ ত আৰু উম।
বুলে মহাদেৱ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱে আমাৰ অসমীয়া সমাজলৈ অতি মানে অ অ অৱদান আগ আগবঢ়াই গৈছে এতিয়া।
তেওঁলোকক তেওঁলোকে প্ৰতিষ্ঠা কৰা সত্ৰৰ নাম সংঘয়ে সমাজত ঐক্য আৰু নৈতিকতা আৰু সাংস্কৃতিক চেতনাৰ বিকাশ ঘটাইছে। এতিয়া দেখিবলৈ পোৱা গৈছে যে নামঘৰসমূহত আজিকালি উঠি অহা প্ৰজন্মক এনেকুৱা শিক্ষা দিবলৈ বহুত মানুহ আগবাঢ়ি আহে।
হয়।
ইয়াৰ ক্ষেত্ৰত তুমি কি কব বিচাৰা?
অ মানে তোমাৰ উম এ এইটো এটা এ চুৱেলি সেইটো বস্তুটো প্ৰয়োজন কাৰণ অ যদি তুমি অ উঠি অহা প্ৰজন্মক সেই শিক্ষা নিদিয়ে তেনেহলে তোমাৰ সেই শিক্ষাটো অ সেই ব্যক্তিৰ সেই জনে চ সেই মানে যিটো চামৰ মাজতে সে শেষ হৈ যাব কাৰণ যদি তুমি যদি তোমাৰ অহ পিছৰ জ অ প্ৰজন্মক যদি তুমি তোমাৰ
হয় এ এ এতিয়া বৰ্তমান বৰ্তমান তেনেকুৱা পৰিস্থিতি দেখাও গৈছে যে এতিয়া অকল গাঁওৰ গাঁৱলে গ্ৰাম্য অঞ্চলত এনেকুৱা মানে সামাজিক নিয়মবোৰ দেখি দেখিবলৈ পোৱা গৈছে।
হয়।
কিন্তু চহৰৰ দশহৰ তাত কিন্তু ইমানে বহুত দেখি পোৱা নাযায় আচলতে এইটো কাৰ এইটো আমাৰ কাৰণে এটা উম মানে দুৰ্ভাগ্যৱগতৰ কথা হয়।
হয় মানে তোমাৰ উম সঁচা কথা ক'বলৈ গলে এতিয়া তোমাৰ এ যি চহৰীয়া অঞ্চলত তোমাৰ এতিয়া এনেকুৱা হয় তোমাৰ এ চহৰীয়া অঞ্চলত কেৱল যে তোমাৰ এটা জনগোষ্ঠীৰ মানুহে বাস কৰে কোৱা নহয় নহয়, তোমাৰ অনন্য জনগোষ্ঠী তোমাৰ কেৱল অসমীয়াই যে বাস কৰে এনেকুৱাও নহয়। তোমাৰ আহ' মুছলিম, শিখ, জৈন সকলো উমঁ' মানুহেই বাস কৰে আৰু সকলোৱে ধৰ্ম সেইটো বেলেগ বেলেগ হয় আৰু গতিকে গতিকে আৰু এখন তোমাৰ চহৰীয়া সমাজত এনেকুৱা এখন পটভূমি পোৱা নাযায় য'ত মানে সম্পূৰ্ণ ভাৱে যি তোমাৰ পৰম্পৰা সমূহ পালন কৰিব পাৰা এটা পটভূমি নাপায়। এতিয়া চাব গ'লে তোমাৰ আমাৰ অসমৰ মূল বাণিজ্যিক কেন্দ্ৰত তোমাৰ অসমত, গুৱাহাটীত তোমাৰ কেইটা কেইটামান মানে তোমাৰ নাম এটা গা গাও হিচাপে তাত ক ক'ব গ'লে তেনেকে নাই। নামঘৰ বুলি ক'বলে তেনেকে তাত মানুহ নাযায়। কাৰণ কিয় মানুহৰ আহ' মানুহৰ জীৱনশৈলী অত্যন্ত ব্যস্ত ব্যস্ত দায়ক কাৰণ মানে সকলো অঁ' ব্যস্ত তেওঁলোক ব্যস্ত হৈ থাকিব লগৰীয়া হয় বিভিন্ন কামত। গতিকে তেওঁলোকে এই পৰম্পৰা লগত যি সামঞ্জ্য় ৰাখিব লাগে সেই সামঞ্জ্য় হেৰুৱাই পেলাইছে। কিন্তু এই কথাটো ভাল হোৱা নাই কাৰণ যদি এটা জনা এটা জাতিয়ে নিজৰ পৰম্পৰা সমূহ হেৰাই পেলাই তেনেহ'লে সেই জাতিটো ধ্বংস হ'বলে আৰু বেছি দিন নাথাকে আৰু গতিকে আমি আমাৰ এই অসমীয়া যি স সংস্কৃত সেইটো আমি এ অঁ'। ধৰি ৰাখিব লাগিব আৰু ইয়াত তোমাৰ বিশ্বৰ পটভূমিত স্থাপন কৰিবলৈ আমি অত্যন্ত চেষ্টা কৰিব লাগিব। গতিকে মানে তেনেকে আৰু তোমাৰ সেয়াই আৰু আজি তাকে ভাল লাগিলে তোমাৰ
অঁ' হ'ব দিয়া, আজি ইয়াকে লৈ ভাল লাগিল কথা পাতি। অনাগত দিনত আৰু বেলেগ কথা পাতিম হ'ব।